অ ৰাজদ্বীপ হয়। নে ৰাজদীপ হয় নে?
হয় হয়।
অ অ তাকে মই ভাবিছো। টোৰ আকৌ তহঁতৰ ভাইটি কটে লাগিছে।
ভাইটি নহয় মইহে।
কি কৰি আছ।
এয়া পথাৰ দিচাক ভাত দিবলৈ গৈছো আহি আ।
অ হাল বাই আছে নে নে মাটি ৰুই আছে।
এতিয়া দেউতাই হাল বাই আছে ট্ৰেক্টৰে।
অ পথাৰ ফালে বতাহটো মাৰি আছে নি বাৰুতো একদম পুৰা বতাহৰ আৱাজ আহি আছে।
এই নকবি মই পাহাৰ কিনাৰৰত হাল বাই আছিলে।
তেতিয়া মই মানে। গৈ পেলাই প দিলো পাহাৰ কেইমান দি পেলাই মই এতিয়া পাহাৰবলৈ উঠি গৈছো।
কি ধুনীয়া বতাহ। আছে ন ধৰি একদম ধুনীয়া সটো মানে সেইটো কথা ফেনে ফেন চাই। পাত খখন লগালেও মানে দিব নাই যিটো বাই আছে মানে মোৰ।
তই কাম এটা কৰ তই ক'ৰবাত ৰখি ল ত লগত নহলে কথা পাতিব নোৱাৰিম মানে একদম। পুৰা নেটৱৰ্কটো অহা নাই টোৰ পা।
অ হয় নেকি মই ৰখি আছো ৰ মই। এ পালোহি ঘৰে পালোহি মই
পুৰা হাৱা মাৰি আছে যে আৱাজটো অহাই নাই মানে ভালকে
আহ এতিয়া গৈছে নাই
এতিয়া অকণমান-অকণমান পাইছোঁ
অ-অ বাকী খোৱা-বোৱা
মই এয়া বহি আছোঁ
অ খোৱা-বোৱা হ'ল নে নাই?
খোৱা-বোৱা হ'ল
আহ-আহ খবৰ খাতি ভাল?
নেটৱৰ্কটো কিন্তু মোৰ পাই আছে দেই তোৰহে নাই পোৱা ম‌ই তোৰ মাতটো হে শুনা নাই
হেল্ল' এতিয়া শুনিছা নাই?
হা
এতিয়া শুনি আছ নে?
অ এতিয়া শুনিছো এইখন জেগাতে ৰখিল চোন ত‌ই
মই এইকণতে ৰখিছো এতিয়া
এই কোমোৰা, আলু গুটি ভাজি তাৰ পৰা দালি বুটমাহৰ চাটনি তেনেকে ভাতটো খালো
আহ-আহ
উম বাকী ভিতৰত সাপ সোমালেতো অ ভিতৰত সাপ এডাল সোমালে এনেকুৱা কিবা নিগনি যে খাই যে সৰু সাপডাল যে
আহ-আহ
সৰু নহয় এতিয়া মধুবৰ তালৈ গৈ মই তোৰ আকৌ ফেনাইল আনি চিটিয়াইছো সাপডালে মানে তোৰ গোটেই ঘৰটো ঘুৰিছে বুলি ক ইটো ৰুমৰ বা সিটো ৰুমলৈ খেদি দিছো উলিয়াব পৰা নাই
আহ-আহ
এই জোতাবিলাকৰ মানে নি এতিয়া কি হৈছে মা নিগনি খোৱা যে নিগনিবিলাক ইটো ৰুমৰ পৰা সিটো ৰুমলৈ পুৰা দৌৰিছে
আহ এতিয়া নিগনি পিছে-পিছে দৈৰি ফুৰিছে
অ আৰু এতিয়া সাপ মাৰিবলৈও বেয়া ধৰ চোন ফেনাইল চটিয়াই দিছো আৰু এতিয়া কি হয়।
উম-উম এতিয়া অকনমান ঘৰত ভালকে থাকিবি।
হা
অকনমান ভালকে থাকিবি এতিয়া আজিকালি খা এদিন মানে কি হৈছিলে
উম
আমাৰ দাদাই মানে জোতাযোৰ খুলি থৈ দিছিলে জোতাযোৰ খুলি পেলাই তেতিয়া পিন্ধিব গৈছিলে হা তাৰ ভিতৰত সাপ এটা সোমাই আছিলে এই তেনেকে মানে অলপ চেপ চাইড থাকিবি জোতা
এই ইয়াতো নহয় এতিয়া নিগনি বিচাৰি দুটা আন তলত জোতা থৈ দিয়ে যে আলনাবিলাকত
অঁ
তাত সোমাইছে বাকী তই ভাত কিহে খালি?
মই ভাত খোৱাই নাই মোৰ হেৰি হ'ল কালি আমাৰ দাদা এটাৰ ঘৰত সকাম পাতিছিলে যে ব
আমি এই মাক-বাপেক নাইকিয়া ল'ৰাটো যে
তই আকৌ আহি আছ নি বাৰু আকৌ নেটৱৰ্ক নোপোৱা হৈছো তোৰ ফালৰ পৰা
শুনিছ নাই?
অ শুনিছো ৰখিদে ক'ত আছ।
ৰখি আছো মই শুন আকৌ
উম ক
মানে আমাৰ দাদাৰ মাক বাপেক নাইকিয়া লৰাটো যে আমাৰ দাদাটো যে
অ অ অ সইন্যখন যে খেতি যে কৈছিলে তই যে কৈছিল
অ অ সেইদিনাখন মানে আজি কালি সকাম এটা পাতি হেটৰ ঘৰত সকামটো পতাই এনে চিৰা আৰু দৈ গাখীৰ আছিলে সেইটোৱে ৰাতিপুৱা একদম পুৰা সখকে খাই দিলো ভাত পানী খোৱা হোৱা নাই। নাই এতিয়ালৈকে।
অ অ ভালেই হ'ল তই চিৰা গাখীৰ খালি ধ এতিয়া ঠাণ্ডাও লাগি থাকিব অকমান পেটটো
আহ এ তাতে মোৰ মানে একদম দৈ গাখীৰ আৰু গাখীৰটো খাই মানে মই বহুত ভাল পাওঁ সেইটো কাৰণে মই পুৰা খাই দিলো আৰু
অ অ দৈটো ভালেই লাগে বাৰু আমাৰ ঘৰতো এতিয়া গৰু আছে যে গাখীৰ গৰম দিন ভৰাই থৈ দিওঁ আৰু।
অ দৈ গাখীৰটো খাই ভাল লাগে দৈ গাখীৰ এতিয়াত অ এই গৰম দিন কেইটাত দৈ গাখীৰ খাবলৈ ভাল লাগে।
আৰু গৰম দিনতো ধ এই ফ্ৰিজত থোৱা দোকানৰ পৰা ধৰ ঠাণ্ডা চান্ডা কিনি খোৱাতকে দৈ ধৰ নেমু চ চৰপত সেইবিলাক খাই থাকিলে আমাৰ শৰীৰটো অলপ ভালে থাকে।
অ এইবোৰ একদম ঘৰতে পোৱা বস্তু। এইবিলাক দোকানৰ পৰা কিনি অনা এইবিলাক বস্তু খোৱাতকে ঘৰতে পোৱা বস্তুবোৰ খাব লাগে মই এতিয়া কালি নেমু চৰবত বনাই খাইছো তাৰপা দৈ খাইছো তেনেকে খাব লাগে আৰু
আহ তোৰ দৈ কৰ ঘৰৰ দৈ নে নে ক'ৰবাত ভৰাব দিছিলে।
এই ঘৰৰ দৈ নহয় ঘৰৰ ধৰি লও আমাৰ এতিয়া এই এই গ গৰু হেল্ল'
হয়
শুনিছ নে
আকৌ ভইচটো নহাই হ'ল হেল্ল'
হেল্ল'
হেল্ল' আহ হেল্ল'
শুনি আছনে?
অ এতিয়া ক উম এতিয়া শুনিছো
অ সেই মানে গৰু ম গৰু গাখীৰ মানে গৰুৱে কিন্তু আমাৰ নিজৰ ঘৰৰ নহয় এতিয়া ঘৰত গৰু আছে কিন্তু হেৰি নাই মানে গাখীৰ দিব পৰাকে। গাই গৰু নাই মানে। সেইটো কাৰণে গৰু গাখীৰ নহয় আৰু ঘৰৰ।
অ আমাৰ গৰু দুজনী আছে এতিয়া মানে খেতি পথাৰ চিজন যে গৰু বিলাক এৰাল দিয়া ছে যে গাখীৰটো মানে কমকে ওলাই তটো
অ এতিয়া তাতে পথাৰত ঘাঁ চাহ নাইকিয়া হৈছে আৰু দীঘলকে দিবও নোৱাৰি এতিয়া সবেই গৰুবোৰে এৰাল দিয়ে চুটিকে দিব লাগে।
আহ আৰু আগতে মানে তোৰ দুজনীৰ পৰা ধৰ তিনিটাই দেখিছিলো। এতিয়া নোৱাৰো মানে বেচিব।
উম উম
তহঁতৰ আগতে মহ এহাল আছিলে।
হা
তহঁৰ মহে নাছিলে জানো মহ
আমাৰ মৌ আছিলে আমাৰ মৌতো এতিয়া মৌ নাইকিয়া চাৰি পাঁচ বছৰ হ'ল আগতে মূঠ‌এহাল আছিলে সেইহাল বেচি পেলাই আকৌ নতুনকে এহাল আনিছিলে মানে আমাৰ যেতিয়া ককা তাই কৰিব পৰা হৈ আছিলে মানে
অ অ
এইটো সেইটো সময়ত মানে আমাৰ ঘৰত মহ ' আছিলে মহতো ধৰি লও তেতিয়া ককাই চম্ভালিব পাৰ এতিয়াতো মহ চোৱা মানুহে নাই কাৰো দেউতাইটো হাল বাবলৈ গুচি যায় ৰাতিপুৱাই নহ'লেও মানে বেলেগ এতিয়া খেতি পথাৰ ছিজন নহ'লেওতো ৰাতিপুৱা টেক্টৰ খন লৈ কিবা মাটি পেলোৱা বা কিবা বালি চালি অনা কামত তেনেকুৱা কামত গুচি যায়
উম উম
গুচি যোৱা কাৰণে যে মহ চও মানে চম্ভালিব পৰা ঘৰত মানুহ নাই সেইটো কাৰণে
অ তই আগতে ধৰা আমাৰ পথাৰ বিলাকৰ দলনি পিনে মোৰ জাক জাক মানুহ এটাই লৈ চোৱাবলৈ আহে দেখিবলৈ পাওঁ আজিকালি মোৰ একেবাৰে দেখিবলৈ নাইকিয়া হ'ল আও
অ তাকে আজিকালি আমাৰ এইফালে মহে নাইকিয়া হৈ গল আগতে টো ধৰি লও চৰাবলেতো বাদ দেই এনেই ঘূৰি ফুৰি আহি নহয় মইবোৰ ইয়াত
অহ
আহ তাতে তাকে আমাৰ মহ নায়ে
মই তহঁতৰ ফালে তহঁতৰ ধৰক ঘৰত আছিলে আকৌ তহতৰ সেই বৰ্তানে খুৱা সিহঁতৰ ঘৰতো আছিলে হোলা মোৰ
অহ
এই তাতে আৰু মৰ গাড়ীত মই সেই তেতিয়াই উঠা
এতিয়া মহগাড়ী নাই
উম
কিন্তু মহ'ৰ গাখীৰটো যেতিয়া দৈ বনোৱা হয় নহয় তোক কৈছো নহয় খাই বহুত মজা লাগে আমাৰ মানে আমাৰ বৌ যেতিয়া ঢুকাইছিলে
উম
সেইটো সময়ত আমি মানে মাজুলীত আমাৰ বা এজনী আছে বাজনীহঁতৰ তাৰ পৰা মানে হেৰি আনিছিলো আমি মহৰ গাখীৰ আনিছিলো ঘৰলে সকামত দিবৰ কাৰণে।
উম।
ম মহ'ৰ খুটিৰ পৰা বহুত মানে ধুনীয়া গাখীৰ আহিছিলে আৰু খায়ো কিমান সোৱাদ লগা গাখীৰ আছিলে নহয়।
অ আমাৰ পিনে বাৰু সকাম নিকাম পাতিলে আমাৰ ওচৰত নাথাকিলেও আঁতৰ পৰা হলেও ম মহৰ গাখীৰতটো অনা হয় ধৰ।
উম।
আৰু ধৰক গৰুৱেটো ইমান গাখী গাখীৰ দিব নোৱাৰে ন। এখন সকামত ধৰ পঞ্চাছ, ষাঠি লিটাৰ মানে ডাঙৰ সকাম হ'লে, হয় নে নহয়?
হয়, হয়।
গাখীৰটোতো ধৰ এতিয়া গৰুৱে দিব নোৱাৰে। ম'হৰ তাৰপাই আনা হয়।
অ, এতিয়া খু তাই মানে এনেকুৱা ডাঙৰ খুঁটি, মহৰ খুঁটি, গৰু খুটি তেনেকুৱা পা গাখীৰ আনিব লাগি য়া‌ হয়, এনেকুৱা সৰু সুৰা টো এতিয়া টো ইমান ডাঙৰ সকাম এতাৰ সৰু খুৱা কে এনেকে তুলি পেলাই গা কি ক'ব নোৱাৰি।
অ। আৰু তোৰ মই ম'হৰ আকৌ আজিলৈকে এৰা গাখীৰো খাই পোৱা নাই, যোনটো আমি মানে গৰুৰ খাওঁ ন।
অ, সেই সেইটো, সেইটো ময়ো নাই পোৱা বাৰু মহৰ। কাৰ আমাৰ ঘৰত যোনকেইটা ম'হ আছিলে মানে সেইকেইটা অকল মতা মহ আছিলে, হাল বাবৰ কাৰণে। বা এইবোৰ ডাঙৰি, ডাঙৰি কঢ়িয়াব। কাৰণে এইবিলাকৰ কাৰণে আছিলে মহকেইটা। আমি মাইকী ম'হ পোহা নাছিলো মানে। মাইকী ম'হ পুহিলেও মানে ঢেৰ অশান্তি গম পাইছনে মানে।
হেল্ল'
হেল্ল'
আমি যেনেকে তোৰ ধৰ গৰুৰ এৰা গাখীৰটো খাওঁ সেইটো মহ'ৰো খাই ছাগে, হয় নে নহয়?
অ ম'হৰো খায় হেইটো। গম কৰি খাব পাৰি ম'হৰ এৰা গাখীৰটো।
দইতটো পাই যেতিয়া সেইটো
অ, পাই অ।
উম।
তাৰপা এতিয়া এই আমাৰো এই গৰুৱে গৰুজনী পোৱালি এটা মৰি থকাৰ কাৰণে এতিয়া আমাৰ ঘ নিজৰ ঘৰত গৰু গাখীৰ নায়েই। গৰু পোৱালি এটা এনেকে কুকুৰে কামুৰিলে। হা?
গৰু পোৱালিটো কেনেকে মৰিলে?
গৰু পোৱালিটোতো হেৰি হ'ল এনেকে আমি মানে এদিন দেখিলো গৰু পোৱালি পুৰা একদম এই জক উঠা বুলি যে কয়।
অ, অ।
অ, এই তেনেকুৱা হৈ পেলাই মানে হেৰি একদম পুৰা জপিয়াই মেলি ঘূৰি ফুৰিছে। তাৰ পৰা আমি বোলো কি হ'ল বুলি ডক্টৰক মাতিলো। ডক্টৰক মতাৰ পিছত ডক্টৰে কৈ কেই গৰু পোৱালিটো কুকুৰে কামুৰিলে। এতিয়া আমি তাৰপা চালো গ পোৱালিটোক এই কুকুৰেও কামোৱা দাগ চাগ দেখা নাই কিবা দেখা নাই। তাৰৰা ডক্টৰে কৈছে এইটো কামোৰা দিন হল। এতিয়া মানে বহুত দিনৰ পিছত ইয়াৰ মানে অকমান এ উকাই গৈছেগে, তেনেকে বুলি কলে। তাৰপা এই তেনেকে এতিয়া হেৰি ম'হৰ কি কুকুৰে কামোৱাৰ কাৰণে মানে গৰু পোৱালিটো জক উঠি পেলাই মৰি থাকিলে। সেইটো বচা বচাব নোৱাৰি বুলি কলে আৰু ডক্তৰে।
অ, অ। পথাৰত কামুৰিলে ছাগে। গম নেপালি আৰু তেতিয়াই।
অ, তেতিয়াতো আমি যেতিয়া মৰিলে মানে তেতিয়া আমাৰ গৰু চৰুবোৰ এৰি থই, এৰি থ পোৱা এতিয়া সময় আছিলে মানে। এতিয়া
উম আৰু ধৰ গৰু এতিয়া তেজ উলোৱাটোক ধৰি ন গৰু চি কামুৰিলেও মানে ঢাক খাই থাকে নোমটোতে।
মানে গমেই নাপালো আমি।
উম তাকেহে আজি যাম নেকি গা ধুবলে।
আজি নে আজি নে
উম!
আজি আজি নুধুব চাগে সহতি।
অ আজি আজি সনহসখননৰগতে কিবা এটা গা ধুবে মনো গৈ থকা নাই হলো মই সুধিছিলো আৰু ধঁৱাহেঁতেন গলোহেঁতেন।
অ মানে হেই সিদিনাখন আমি পুৰা কাম কৰি মেলি আহিলো পুৰা ঘামি তামি আহিলো যে আৰু গকেইটা লকো পাই গলো একেলগতে সেইকাৰণে মানে পটককে গা ধু ধুবলৈ গুচি গলো কিন্তু এতিয়া আমি লগ চবু নাই পোৱা এতিয়া। গা ধ গলে মানে তেনেকে হেৰি নহয়।
অ এ ধৰ এতিয়া আৰু দুদিনমানৰ পিছত ধৰ পথাৰত বোকা চোকা দিলে মাটি ৰোৱা সময়ত ধুব পৰা হ'ব আৰু।
অ এই আমি আগতে মানে কি কওঁ পথাৰ যেতিয়া বু বোকাটো দিব বোকাটো মানে মাটি চাটি ৰুই মেলি আহি আমি পুৰা হেৰিয়ত গা ধুই পুখুৰীত একদম গোটেই গা চ